নম নমস্কাৰ অহ আ আজি আমি অসমীয়া ভাষাৰ গুৰুত্বৰ ওপৰত কথা পাতিম।
অহ, ঠিক আছে বন্ধু।
অহ। তোমাৰ মতে অসমীয়া ভাষা এনেই গুৰুটোত--অসমীয়া ভাষাৰ গুৰু ত্ব টো কেনেকুৱা হব বুলি ভাবা তুমি বৰ্তমান সময়ত?
মোৰ মতে, এতিয়া অসমীয়া ভাষাৰ গুৰুত্ব বুলি ক'লে, চোৱা এতিয়া এনেকুৱা কিছুমান বস্তু আছে যিবিলাকে তাৰমানে আমাৰ অসমীয়া ভাষাটোৰ সলনি, ইংলিছ ভাষা মানে ইংলিছ শব্দ বিলাক তাৰ মানে ব্যৱহাৰ কৰিবলৈ ধৰিছে। তাৰ ফলত আমাৰ অসমীয়া ভাষাটোৰ তাৰমানে গুৰুত্ব একেবাৰে কমি যাবলৈ ধৰিছে। যেনে, এতিয়া প্ৰচাৰ মাধ্য প্ৰচাৰ মাধ প্ৰথমতে অসমীয়া ভাষাৰ সলনি ইংৰাজী ভাষা ব্যৱহাৰ কৰিবলৈ ধৰিছে
অহ সংবাদ মাধ্যমতো তোমাৰ মানে, সংবাদ মাধ্যমত তোমাৰ ধৰি লোৱা, যেনে আমাৰ অসমীয়া ভাষাৰ কিছুমান ভুল শব্দ বা অসমীয়া ভাষা, ইংৰাজী, হিন্দী এই তিনোটা ভাষা মিলাই মানে যেতিয়া, মানে ভাষা এটা কোৱা হৈছে তেতিয়া আমাৰ অসমীয়া ভাষাৰ গুৰুত্বটো মানে কমি আহিছে।
উম, আৰু এতিয়া উম আৰু এতিয়া কেনে হবলৈ ধৰিছে কি, উম। তাৰ মানে বাহিৰ কি, বাহিৰৰ ছাত ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অসমত পঢ়িবলৈ আহিছে, তাৰ ফলত তেওঁলোকে অসমীয়া ভাষা ভাষাৰ সলনি তাৰমানে ইংলিছ ভাষা আৰু হিন্দী ভাষাটো ব্যৱহাৰ কৰিবলৈ ধৰিছে তাৰ তাৰমানে হিন্দী ভাষাটো আকোৱালি লৈছে, তাৰ ফলত অসমীয়া ভাষা‌
হিন্দী, ইংৰাজী আৰু এতিয়া বৰ্তমান সময়ত এতিয়া, এতিয়া বৰ্তমান সময়ত আমাৰ নতুন প্ৰজন্মটো অসমীয়াৰ কিছুমান শব্দৰ অৰ্থেয়ে বুজি নাপায় মানে। কিছুমান শব্দৰ অৰ্থেয়ে বুজি নাপ হয়, যেনে কিছুমান বহুত টান-টান শব্দ যেনে, প্ৰত্যাহ্বান হওক। হয়নে নাই, এইবিলাক শব্দৰ অৰ্থ অৰ্থ বুজি নাপায় সিহঁতে। ত তাৰ ফলত কি হৈছে, ইংৰাজী শব্দ ত তো ব্যৱহাৰ কৰা হৈছে।
উম, সেইটো হয়। এতিয়া, আমাৰ আমিয়ে দেখিবলৈ পাইছো যে কিছুমান এনেকুৱা ল, আমি আমাৰে কথাটো কওঁ বা আমি এ জন ল'ৰাৰ লগত কথা পাতি আছো, পাতি থাকিলে আমি অসমীয়া শব্দ দৰ বি ত ই যে তাৰ মানে আমি ইংৰাজী শব্দটো তাত তাৰে মিহলি কৰি দিওঁ, তাৰ ফলত তাৰ মানে উম, তাৰ ফলত তাৰমানে আমাৰ অসমীয়াৰ ভাষাত ত কিছুমান শব্দ তাৰমানে এতিয়া নাই
নাইকিয়া হবলৈ ধৰিছে আৰু গো বৰ্তমান কি হৈছে এতিয়া বৰ্তমান যোনবিলাক নতুন -নতুন ধৰি লোৱা লেখক আছে প্ৰবন্ধকাৰ আছে সেই এইবিলাখানে হেইবিলাখেনেহে আচল অসমীয়া ভাষাৰ গুৰুত্বটো বুজি পাই। সিহঁতেহে আচল অৰ্থটো জানে কিন্তু, আমাৰ বহুতে অসমীয়া ভাষাৰ কিছুমান অৰ্থই নাজানে। অসমীয়া অধ্যয়ন আমাৰ কমি গৈছে যাৰ ফলত আমাৰ -আমাৰ নতুন প্ৰজন্মৰ উঠি অহা ল'ৰা -ছোৱালী বোলে অসমীয়াৰ অৰ্থবিলাকে নাজানে।
উম, আৰু এই
কিতাপৰ প্ৰতি ধৰি লওক কিতাপ পঢ়াৰ প্ৰতি অসমীয়া কি কিতাপ অসমীয়া সাহিত্য, পঢ়াৰ প্ৰতি মানে কমি গৈছে অসমীয়া সাহিত্য পঢ়া উম ইংৰাজী- ইংৰাজী ভাষাটো ইংৰাজী ভাষাত কিতাপ বিলাক চাবলৈ ধৰিছে। যাৰ ফলত কি হৈছে আমাৰ লেখক বিলাকৰ যিবিলাক ক ত'সিহঁতৰ যিবিলাক ভাৱ চিন্তা সেই চিন্তাবিলাকৰ মানে তোমাৰ একো গুৰুত্ব নাইকিয়াই হৈ গৈছে।
উম, সেইটো হয় এতিয়া চোৱা এতিয়া এতিয়া চোৱা তুমি, তাৰমানে কেনেকুৱা কোৱা হৈছে যে এতিয়া আমি কিছুমান কথাই যেনে আমাৰ এডভান্স আচামিছ খন আছিল ন' তাৰমানে হেৰি কলেজত এইখনেৰে আমি কিছুমান এনেকুৱা শব্দ আছে- তে লহ। শব্দ আছিল যিবিলাক তাৰমানে আমি আজিলৈকে শুনাই পোৱা নাই। তাৰমানে এইবিলাক- এইবিলাক- এইবিলাক কিহৰ কাৰনে হৈছে এইটো কাৰণতে হৈছে যে আমি অসমীয়া ভাষাৰ সলনিত তাৰমানে ইংলিছৰ কিছুমান ৱ শব্দ ব্যৱহাৰ কৰিছো। তাৰ ফলত তাৰমানে আমি তাৰে কিছুমান এনেকুৱা শব্দ আছে যিবিলাক তাৰমানে আমি তাৰমানে উচ উচ্চাৰণটো বুজি নাপাওঁ তাৰমানে কি শব্দত তাৰমানে ব্যৱহাৰ কৰিবলে বা কেনে আৰু এনেকুৱা কিছুমান হৈছে যে এতিয়া আকাৰ- ইকাৰ বা তাৰমানে মাতৃ-মাতৃ চিহ্নবোৰ আছে অ জ্যোতিষ চিহ্নবোৰ তাৰমানে নিয়মবোৰ-
যতি চিহ্নৰ ব্যৱহাৰ নাজানো ক'ত এতিয়া চাবা এতিয়া বেলেগ- কেইটা মানুহ যেতিয়া আমাৰ অসমলৈ আহিব- আ বিদেশ- অসমীয়া ভাষা শিকিব তেতিয়া যেতিয়া নেকি সিহঁতে য'- তি চিহ্নয়ে নাজানে ক'ত কিমান সময় ৰব লাগে। ক'ত কিমান সময়ত ৰ'ব নালাগে। তো আমাৰ অসমীয়া শব্দৰ অৰ্থটো নোহোৱা হৈ যাবচোন। উ যতি চিহ্ন তাৰ পিছত তোমাৰ আখৰৰ যতনি জানিব- লাগিব। তাৰ পিছত এই কথপ কথ- থন আমি অসমীয়া ভাষাত কেনেদৰে কথা কম। কথা অসমীয়াৰ ভাষাৰ- গুৰুত্বটো বুজি পাব লাগিব।
উ তেনেকৈ আছো আমি এতিয়া কলেজৰ ষ্টুডেন্ট বিলাকে-
হয় এক প্ৰকাৰেদি কিন্তু- অসমীয়া ভাষাত তোমাৰ গুৰুত্বটো বাঢ়িছে অ যে যেনেকে বহুত ডাঙৰ-ডাঙৰ পৰীক্ষা যেনে এছ এছ চি হওক হা কিছুমান ৰেলোৱেৰ পৰীক্ষা বিলাকটো আমাৰ অসমীয়া ভাষাটো- এতিয়া বৰ্তমান সময়ত আহ- আহ বৰ্তমান সময়তে দিব পাৰিছে।
সেইটোৱে। মানে- লাভ কৰিছে কিন্তু কিছুমান দিশৰ পৰা তাৰমানে নাইকিয়া হবলৈ ধৰিছে বা আমি কথব কথন বা কাৰ লগত-
অ নেটৱৰ্কৰ অলপ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে।
অ এতিয়া। কেনেকুৱা কিছুমান ক্ষেত্ৰত তাৰমানে অসমীয়া ভাষাটো আগবাঢ়ি গৈছে তাৰ ওপৰত- তাৰমানে এনেকোৱা কিছুমান- ব্যৱস্থা- বা আমি ইয়াতে তোমাৰ লগতে কথা পাতি আছো মই- এতিয়া আমি অসমীয়া ভাষটো ব্যৱহাৰ, কৰা কাৰণে অতিকৈ কমেই হৈ যাবলৈ ধৰিছে। কিন্তু, শিক্ষাৰ শিক্ষাৰ ক্ষেত্ৰত উম শিক্ষাৰ ক্ষেত্ৰত কিন্তু এইটো নহয়, শিক্ষাৰ ক্ষেত্ৰত অসমীয়া ভাষা আগবাঢ়িয়ে যাব ধৰিছে এতিয়া।
আগবাঢ়ি যাই আছে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত। কিন্তু আমাৰ মানুহ অঁ মানুহৰে মানুহে মানে অসমীয়া ভাষা, ত মানে, মানে এই আমি আকোৱালি ল'ব খোজা নাই বা বিদেশী ভাষাত, ত বেছি গুৰুত্ব দি আছো। কিন্তু কিতাপত ৰখ, অসমীয়া সাহিত্যই আছে। অসমীয়া সাহিত্যৰ যোনটো প্ৰাধন্যত, তাতো প্ৰাধান্যতাটো বাঢ়িয়ে যায় আছে।
উম সেইটোৱে। আৰু চৰাইতে কেনে হৈছে যে কি, তাৰমানে কিছুমান আমিয়ে কথাটোক, আমি যেতিয়া আমি অসমীয়া ভাষাটো ব্যৱহাৰ কৰিম ন, তেতিয়া আমি ভাবো যে, আমি নিজকে তাৰমানে সৰু বুলি ভাবা যায়। তুমি অসমীয়া ভাষাত, যেতিয়া ব্যৱহাৰ কৰে, সেই ক্ষেত্ৰত তাৰমানে সেই ক্ষেত্ৰত তাৰ মানে, কোৱা।
উম আৰু দ্বিতীয়জনে মানে বুজিয়ে নাপাব নেকি সেই শব্দটো ক'লে, সেনেকুৱা যেন লাগে আৰু।
উম। সেইটো হয়। মেইনলি আমাৰ অ,
শুদ্ধ অসমীয়া এটাত মানে যেতিয়া কথা এটা কম, তেতিয়া দ্বিতীয়জনে বুজি নাপোৱা যেন লাগে আৰু।
উম সেইটো হয়। এতিয়া চোৱা তুমি যিটো কথা, কথা কলা বা মই যিটো ক'লো সেইটোৱে, তাৰ মানে চোৱা তাৰ মানে কেনেকুৱা আছে কি এতিয়া মই এই কথাটো কওঁ, কিছুমান ল'ৰা ছোৱালী গাঁৱৰ পৰাই গৈ বাহিৰত তাৰ মানে পঢ়িবলৈ যায় বা শিক্ষা গ্ৰহণ কৰিবলৈ যায়। তেতিয়া সি তাৰমানে, সেইজন ল'ৰাই তাৰমানে বেলেগ বেলেগ ঠাই তাৰমানে ছাত্ৰ ছাত্ৰীৰ লগত তাৰমানে লগ হয়। হোৱাৰ ফলত, তাৰ মানে সি যেতিয়া, সেই ল'ৰাজনে যেতিয়া অসমীয়াত কথা পাতিব বা আন এ, জনে যেতিয়া ইংৰাজীত কথা পাতিব, তেতিয়া তাৰমানে তাৰ তাৰমানে যিটো তাৰমানে হেৰি থাকে, তাৰমানে, এটা সেইটো তাৰমানে নিজৰ মানে সৰু সৰু যেন অনুভৱ কৰে তাৰ ফলত তাৰমানে অসমীয়া ভাষাৰ সলনি তাৰমানে হিন্দী ভাষা নাইবা অলপ হ'লেও ইংৰাজী ইংৰাজী ভাষাটোৰ মানে ব্যৱহাৰ অ ইংৰাজী ভাষাটো ব্যৱহাৰ কৰিবলৈ ধৰিছে তাৰ ফলত সেইবিলাক ক্ষেত্ৰতো তাৰমানে সেই সেইবিলাক ক্ষেত্ৰত তাৰ মানে অসমীয়া ভাষাটোৰ গুৰুত্বজনক কমি যাবলৈ ধৰিছে উম কিন্তু কিন্তু কিছুমান ক্ষেত্ৰত আগ আগবাঢ়িও গৈছে তে তেনেকৈ
এতিয়া আমাৰ যেনে অসমীয়াৰ অসমীয়াৰ অসমীয়া সাহিত্যৰ যোনবিলাক ডাঙৰ ডাঙৰ লিখক যেনে লক্ষ্মীনাথ বেজবৰুৱা সেইনে নাই এ হেমচন্দ্ৰ গোস্বামী চন্দ্ৰ কুমাৰ আগৰৱালা এইবিলাকে আমাৰ অসমীয়া ভাষাত তোৰ গুৰুত্ব বহুত বুজি পাইছে ত' সিহঁতে আমাৰ অসমীয়াৰ অসমীয়া সমাজ বা অসমীয়া ভাষাটোৰ প্ৰতি যি অৱদান এটা দি থৈ গৈছে সেই অৱদানটো মানে অপৰিহীম সেইটো বৰ্তমান সময়ত প্ৰায় পূৰাব পৰাটো কমে আছে কিন্তু বৰ্তমান সময়তো প্ৰজন্মটো উঠি আহি আছে কিন্ত ন্তু হ'লেও আগৰ দৰে একদম শুদ্ধ অসমীয়া বা এটা শুদ্ধ অৰ্থপূৰ্ণ অসমীয়া ভাষাটো মানে খুব কমেই প্ৰচলিত হৈছে দুই এটা হলেও মানে ইংৰাজী ভা ষা বা বাহিৰা ভাষা ব্যৱহাৰ কৰা হৈছে মানে
উম সেইটো হয় এতিয়া চোৱা তেনেকৈয়ে তুমি যিটো ক'লা তাৰ মানে অসমীয়া ভাষাটো প্ৰচাৰ থাকিলা তামানে তেতিয়া এতিয়াৰ সময়ত মানুহবিলাক বা লেখক বিলাক বা লক্ষ্মীনাথ বেজবৰুৱা সকলে অসমীয়া ভাষাটোৰ ওপৰত কেইটামান তেওঁলোকে ইংলি ইংলিছ হওক বেংগলী হওক বা হিন্দী হওক চব ভাষা ভাষা জানিছিল কিন্তু তেওঁলোকে অসমীয়া ভাষাটোক আগবঢ়াই নিয়াৰ কাৰণে
আগবঢ়াই নিয়াৰ কাৰণে বেছি গুৰুত্ব উম। তেতিয়া ব তেতিয়া সময়ত তেতিয়া সময়ত অসমীয়া ভাষা ভাষাৰ বেছি প্ৰচলিত নাছিল। অ অসমীয়া ভাষাত মানে সাহিত্যৰ বেছি প্ৰচলিত নাছিল যাৰ বাবে অলপ বাংলা বা সংস্কৃত আদি এলাখনত বেছি গুৰুত্ব দিছিল কিন্তু বৰ্তমান সময়ত তেতিয়াই সময়ত প্ৰযোয্য প্ৰচলিত নাছিল। হ'লেও মানে তেওঁলোকে আমাৰ অসমীয়া ভাষাটোৰ সাহিত্য আগবঢ়াই নিয়াৰ কাৰণে মানে, অসমীয়া ভাষাটোৱে জনপ্ৰিয়তা কৰি তুলিছিল।
উম। তাৰমানে তেওঁলোকৰ মতে ই আছিল যে আমাৰ অসমীয়া ভাষাটো
এতিয়াৰ সময়ত সেই বস্তুটো হয়ও মানে অসমীয়া ভাষাৰ জনপ্ৰিয়তাটো প্ৰায় কমেই আনিছে।
উম তাৰমানে তেওঁলোকৰ মতে কি আছিল, উম। অহ তেওঁলোকৰ মতে কি আছিল যে মানে তেওঁলোকৰ এটা কথা কথা আছিল যে আমি যিয়ে নহক আমাৰ অসমৰ অসমীয়া ভাষাটোৱে আমাৰ অসমৰ চিন। সেই বুলি ভাবি তাৰমানে তেওঁলোকক অসমীয়া ভাষাত কাৰণে বহুত তাৰমানে অহৰহ চেষ্টা চলাইছিল তাৰ ফলত অসমীয়া ভাষাটো তাৰমানে ডাঙৰ-ডাঙৰ বিশ্ববিদ্যা বিদ্যালয় হ বিশ্ববিদ্যালয় বা ডাঙৰ-ডাঙৰ ইউনিভাৰ্চি ডাঙৰ-ডাঙৰ কলেজ বিলাকত তাৰমানে অসমীয়া ভাষাটোত তাৰ এই ফলতে তাৰমানে অসমীয়া ভাষটো তাৰমানে ইয়াত লিপিবদ্ধ হৈছিল বা ব্যৱহাৰ হৈছিল। তাৰমানে অসমীয়া অসমীয়া ভাষাৰে তাৰমানে শিক্ষা গ্ৰহণ কৰা বা অসমীয়া ভাষা খাৰে তাৰমানে সাহিত্য টো লিখা এইবিলাক ক্ষেত্ৰৰ কাৰণে তেওঁলোকে তাৰমানে যাতে অসমৰ তাৰমানে অস-অস তাৰমানে নামটো যাতে বাহিৰত--অহ, তাৰমানে নিজৰ যাতে অহ নিজৰ যাতে এটা ভাষা আছে বা নিজস্ব এটা ভাষা আছে। তাৰ কাৰণে তাৰমানে তেওঁলোকে তাৰমানে চেষ্টা চলাইছিল। কিন্তু এতিয়াৰ প্ৰজন্মই কেনে হৈছে যে তেওঁলোকে তাৰমানে, অসমীয়া ভাষাটোৰ হৈ তাৰমানে বেলেগ ভাষা বা ইংৰাজীয়ে হওক বা হেৰি হওক হিন্দীটো জানিব লাগে। তাৰ ওপৰত তাৰমানে, অসমীয়া ভাষাত
আমাৰ নিজৰ, নিজৰ মাতৃভাষাটো কেতিয়াও এৰিব নালাগে। নিজৰ মাতৃভাষাটো কেতি কেতিয়াও এৰিব নালাগে। তুমি তোমাৰ মতে তুমি কি বুলি ভাবা? যেতিয়া অসমীয়া ভাষাটো আমি বচাই ৰাখিব ল-লগীয়া হয়। পিছলৈ আমি কি কৰিব লাগিব বৰ্তমান সময়ৰ পৰাই।
তাৰমানে ও, আমি ও আমাৰ মত তে কি তাৰমানে তুমিয়ে চোৱা, এতিয়া আমি কিছুমান লগৰ ল'ৰা-ছোৱালী আছে বা কিছুমান বাহিৰৰ পৰা অহা তাৰমানে লগ-লগ আছে, বা নিজৰ বন্ধুসকল আছে। তেওঁলোক অ-আমি তাৰমানে অসমীয়া ভাষাৰ মহত্বৰ বিষয়ে তাৰমানে, ক'ব লাগিব যে আমাৰ অসমীয়া ভাষাটো এনেকুৱা, অসমীয়া ভাষাৰ এনেকুৱা, তাৰমানে তেওঁলোকৰ তাৰমানে এনে অসমীয়া ভাষাত তোৰ জ্ঞানবিলাক তাৰমানে
তাৰ, তাৰ, তাৰ উপৰিও আমি যেতিয়া মানে, আমি আজ-আমি যেতি যেতিয়া মানে অ' বন্ধুৰ লগত, বন্ধুবৰ্গৰ লগত কথোপকথন কৰো, তেতিয়া শুদ্ধ অসমীয়া ভা ভাষা ব্যৱহাৰ কৰিব লাগে। আই, কেতিয়াও মানে বিদেশী ভাষা বা ইংৰাজী ভাষা ব্যৱহাৰ কৰিব নালাগে। যিমান পাৰো সিমানেই, অসমীয়াত যেতিয়া কথা পতা যাব, তেতিয়া বা অসমীয়াত ডিচনাৰি পঢ়া। এইটো এটা ভালে, বক্তিতাই আমি অৰ্থবিলাক বুজি পাম। তাৰ বাবে মানে আমি, আমি নিজ জেই-নিজে মানে সজাগ হ'ব লাগিব আৰু। অসমীয়াত বচাৰো, বচাৰ ক্ষেত্ৰত বা অসমীয়া সাহিত্য বচাৰ ক্ষেত তত উম
উম, যাতে আমাৰ অসমৰ ভাষাটো তাৰমানে অসমীয়া ভাষাটো এটা লোপ ত' হৈ নাযায় বা পিছলৈ যাতে পিছৰ প্ৰজন্মই যাত তেওঁ অসমীয়া ভাষাৰ শব্দবিলাকৰ মহত্ব বা শব্দবিলাকৰ বিষয়ে জানে। সেইবিলাকৰ কাৰণে তাৰমানে আমি এতিয়া তাৰমানে আমি এটা তামানে হেৰি কৰিব লাগিব। যাতে পিছলে যাতে সেইবিলাক তামানে